অ', অ', হলে
অ', অ', শুনি আছোঁ দিয়া
অ বাকি কোৱা কি
মই এনেই আছিলোঁ ৰ'বা তুমি শুনি আছা ন তুমি
উম শুনি আছো শুনি আছো তুমি শুনি আছা ন
অ', অ', শুনিছোঁ শুনিছোঁ তুমি কি কৰি আছা বোলো
এনে আছিলো অকণ কাম চাম কৰি আছিলো এ বৰষুণ দি আছিলে মানে অলপ আগত
অ', তোমালোকৰ ফালে বৰষুণ দিছে নিকি
অ', অ', বৰষুণ দি আছিলে তোমাৰ অলপ আগতে কাপোৰ কেইটামান মানে মায়ে বাহিৰত থৈ দিছিলে আৰু মা বজাৰলৈ গৈছে মোক মানে কৈ থৈছিলে ঘৰ মানে সোমাবলে পাহৰি আছিলো মানে এতিয়া অকণ তেনেকে সোমাই আছো গালিয়ে খাব লাগিব আহিলে
অ আমাৰ ইফালে আৰু আজি গোটেই দিনটো ৰ'দে দি আছিল ৰবা কালিহে বৰষুণ দিলে আৰু দুপ দুপৰিয়াৰ পৰা একদম কিন্তু এতিয়া আজিৰ দিন গোটেই দিনটো বৰষুণে দিয়ে মানে ৰ'দেই দি আছে
ঐ বাকী এনেই তোমাৰ মানে এনেই বতৰ কেনেকুৱা তাত ধৰি লোৱা গৰম বহুত বেছিকে দি আছে নিকি
অ একদম ক'ব নোৱাৰা হৈছে আৰু আজিৰ দিনটোত যেনুকা গৰম দিছে ন
উম বুজিছো বুজিছো
উম তা তাকে তোমালোকৰ ইফালেতো বৰষুণ দিছে যদি ঠাণ্ডা নে বৰষুণ হ'লেও গৰমেই হৈ আছে
আহ কি কৈছা বুজা নাই মাতটো
অ', এতিয়া শুনিছে নে
অঁ অঁ কোৱা
মানে তোমাৰ কি জানাই এই এটা হেৰি থাকে নহয় বৰষুণ দিয়াৰ পিছতো যে মানে অকণ গৰমটো বেছিকে উঠাই দিয়ে
অ অ হয় দিয়া সেনকা হৈছে
তাকে মানে এখন বহুত জোৰকে বৰষুণ দিলে ধৰি লোৱা এক বতাহ চতাহ বলিলে মানে তেতিয়া অকন ঠাণ্ডা দিয়ে এতিয়া পতককে বৰষুণটো দি মানে কি হয় গৰমটো উঠাই দিয়ে আৰু তাতে মানে আমাৰ ঘৰ মানে মোৰ বিশেষকে মোৰ ৰুমটো মানে তাত খিৰিকী চিৰিকি নাইকিয়া মানে ত' সেই অকন অসহ মানে অসহ্য লাগি যায় থাক থাকি থাকি এনে বাহিৰত ৰখিছিলোহি সেইকাৰণে আৰু
অ
তাকেতো মানে বহুত গৰম আজি পৰিছে দেই আমাৰ ইফালেতো ক একদম ক'ব নোৱাৰা হৈছে আৰু এনেকুৱা গৰম দিছে মই থাকিব পৰা নাই গোটেই দিনটো
হয়, হয়, ঠিকে কৈছে। বাকী তুমি খোৱা বোৱা কৰিলা কিবা?
নাই ৰ'বা, এতিয়ালৈকে খোৱা নাই একো, তুমি খালা?
অ', মই এই, চাহ তাহ অকন খাইছিলো আৰু ভাত খাম দেৰি আছে, আজি দুপৰীয়াও তেনেকে ভাত খাৱা হোৱা নাই যে আজি সোনকালে খাম ভাত।
অ', হয় নেকি?
ম ভাত চাত
উম, তোৰ মাততো বজি বজি আহিছে অ'
অ', অ', মানে পিছে বোলো, তোমালোকৰ মানে ভাত চাত খোৱাৰ সময়তটো মানে কেনেক কয় তুমি, সোনকালে খোৱা নে দেৰি কে খোৱা?
নাই ৰ'বা, আমাৰ দেৰিয়ে হয়, বহুতখিনি মানে উম, বহুতে দেৰি হয়, দিয়াচোন ব কি এতিয়া অ', তোমালোকৰ
এখন মাহতৰ দেৰি হয় মাহঁতে মানে তোমাৰ তেনেকৈ মোৰ দেউতাৰৰ দোকান এখন আছে যে। আৰু সেই মানে মাও দেউতাক মানে সহায় কৰি দিয়ে, মা-দেউতাহত আহোতে আহোতে মানে দেৰি হৈছে, মাহত মা-দেউতা মানে অকণ দেৰিকে খাই, আমি কেতিয়াবা ভোক লাগিলে, সোনকালে খাই লওঁ। মায়ে মানে তেনেকে দুপৰীয়া বনাই কৰি গুচি যায় মানে। বনাই কৰি গুচি যাওঁতে, মানে আমি যেতিয়াই মন মানে তেতিয়াই মানে ওলাই কৰি খাই লওঁ আৰু
অ', হয় নেকি, মানে নিজে ল'ব লগা হয় আৰু
হয়, হয়, হয়, ঠিকেই কৈছা‌ তুমি। পিছে, এনে কিবা ভাবিছা নে, এতিয়া কিবা মানে তুমাৰ বাই, কিবা এক্সাম চেক্সাম দিম বুলি ভাবিছানে, তুমি মানে
মইতো এইবাৰ মোৰ মেট্ৰিক খতম হল বা মই ফাৰ্ষ্ট ইয়াৰ ন ত' মানে এতিয়া আৰু বেলেগ একো ভাবা নাই, বাকী পঢ়া শুনা খিনি কৰি আছো নিজৰ।
হয়, হয়, হয়, বুজিছোঁ নহয় এনেই তোমাৰ, মানে ধৰি লোৱা, এনেই তোমাৰ চি মানে, চিকিৎসা ক্ষেত্ৰৰ ফালে যাম নে তোমাৰ তেনেকে, ইঞ্জিনিয়াৰিং কিবা যাম বুলি, কিবা ভাবিছা নে তুমি?
আ, নাই এতিয়ালৈকে একো ইমান এটা খোৱা, মানে সেনেকৈ ভবা নাই বা সেইটো লাইনত নাযাওঁ ৰ, এনেই ভাবিছো বেংকৰ লাইনত বা এনে হোটেল মেনেজমেন্ট টাইপ সেনেকুৱাই কিবা, ও মানে ক'ৰ্চ কৰোঁ নেকি, মানে পঢ়োঁ আৰু লাইন এনেকুৱা ভাবিছোঁ আৰু
অ', অ', বুজিছো, মানে জীৱনৰ লক্ষ্য, তোমাৰ সেইটোয়ে মানে ন।
অ', সেইটোৱে আৰু বিজনেছ লাইন, সিফালে সেনেকুৱা, সেনেকুৱাই কিবা ভাবি আছোঁ আৰু
অ', কিবা বিশেষ কাৰণ, মানে সিফালে কিবা ঢাপলি মেলিছা যে মানে, কিবা বিশেষ কিবা কাৰণ
মানে, ক'ব গ'লে, মোৰ মানে ভাল লাগে, মানে এনেকুৱা টাইপ বিজনেছ টাইপ বা মানে চাকৰি, এনেকুৱা বেলেগৰ শেহত কাম কৰি মই ইমানটা মানে উম। সেই নোৱাৰিম চাগে, সেইকাৰণেই ভাবিছোঁ আৰু নিজৰে কিবা এটা বিজনেছ টাইপ মানে ষ্টাৰ্ট কৰিম নহ'লে বা নাপাল নোৱাৰে আৰু ল ধৰা, মানে বেংকৰ কাম বা সেনেকুৱা ধৰণৰ কিবা য'ত মানে অ' অকণমান মানে, মেটছ টাইপ বস্তুবোৰ থাকে আৰু তাত সেইফালে ভাবিছোঁ আৰু
বুইছো কিন্তু পিছে, তোমাৰ মানে সেয়া কথা, এতিয়া সকলোৰে নিজা, নিজা তোমাৰ বে মানে বিশিষ্টতা আছে ন, এতিয়া ব্যৱসায় বাণিজ্যিও ভালেই দিয়াচোন তোমাৰ কিয়নো মানে, পইচা ঘটো বুলি ক'লে, এমাহতেতো তুমি এতিয়া চাকৰিয়াল এজনে, মানে তোমাৰ তিনিমাহ চাৰিমাহত যিমান ঘটে, তুমি এমাহতে ঘটি ল হ'ব পাৰে কিন্তু মেইন কথা হৈ গ'ল তোমাৰ। চাকৰিটো মানে এটা নিৰ্দিষ্ট এটা মানে দৰহমা থাকে আৰু সুৰক্ষা থাকে আৰু সেইটোৱে কথা।
উম সেইটোতো হয়েই ৰ'বা কিন্তু মানে। মই ভাবোঁ যে নিজৰ ওপৰত এটা বিশ্বাস কৰি লৈছোঁ যে পাৰিব লাগিব মানে যিহে। তো মানে চাকৰিত ইমান এটা ইণ্টাৰেষ্ট নাই আৰু। যদি পিছত হ'লেও যদি কিবা মন যায় বা পিছত উম মানে। নিজৰ মনটো চেঞ্জ হৈ যায় তেতিয়া ভাবিব পাৰোঁ যে চাকৰি তাকৰিৰ কথা কিন্তু। যিমানখিনি লৈ মানে পাৰোঁ সিমানখিনি লৈ নিজৰে ব্যৱসায় এটা মানে। খোলা সেনেকুৱা ভাবিছোঁ আৰু।
হয় হয় হয় নাই ভালে ভাবিছা বাৰু মানে এতিয়া সকলোৰে। মানে নিজ নিজ ইচ্ছা থাকে দিয়াচোন ব্যৱসায় বাণিজৰ ক্ষে। তত মই যিহেতু তোমাক কলোৱেই যে লাভ হলে মানে এটা মাহতে চাক। পৰিয়াল এজ মানে তি ম চাৰি মাহত যি পইচা ঘটে এমাহতে ঘটি ল'ব। কৰে মানে ব্যৱসায় বাণিজ্য কৰা মানুহে কিন্তু সেয়ে কথা মানে এতিয়া ধৰি লোৱা এটা ভাল এটা। প্ৰথম প্ৰথম মানে তুমি তাত মানে খটাব লাগ সেইোৱে কথা আৰু ঘৰৰ পৰাও মানে অক সমৰ। থন থাকিব লাগিব আৰু সেইটোৱে।
উম। সেইটোৱে আৰু মানে যিমান যদি নিজৰ ইচ্ছা থাকে বা নিজৰ ওপৰত অকণমান বিশ্বাস। কৰি ঘৰৰ পৰাও হৈ থাকিলে হ সহায় থাকিলে।
ওম মানে পাৰিম চাগে ভাবিছোঁ আৰু পিছলৈ চাওঁ কি হয় তোমাৰ এনে কি ভাবিছা তুমি কি কৰিম। পিছলৈ বা। মানে এতিয়া কিবা।
মোৰ তেনেতে আচলতে। আচলতে তোমাৰ মানে তেনেকে মই চাকৰি মানে চাকৰি ক্ষেত্ৰত অকণ। যাবলৈ ইচ্ছা কৰি আছো তেনেকে মানে ঘৰৰ অকণ মানে পৰিস্থিতিও ভাল নহয় যে। এ সেই কাৰনে তোমাৰ লগত চাকৰি ক্ষেত্ৰতে মানে আগবাঢ়ি যাম বুলি ভাবিছো। কিন্ত বিশেষকৈ মানে তোমাৰ এতিয়া ধৰি লোৱা। ব্যৱসায় বাণিজ্্যৰ ফালেও মন আছে কিন্তু এতিয়া পোন প্ৰ্ৰথমে মানে অকণ কিবা এটা চা। কৰিৰি পাই ললে অকণ পইচাছ চচ ঘটি ল'লে তোমাৰ পিছে মানে খটাব পাৰিম আও। এতিয়া প্ৰথম -প্ৰথম- অকন কিবা। এটা হেৰি কৰি ল আৰু অকখন দায়িত্বও আছে ন এতিয়া দায়িত্ব থকাৰ। মানে ঘপকে নিজৰ ইচ্ছা অনুসৰিও মানে জিটো কৰিব নোৱাৰা হৈছো আৰু।
অ সেইটো হয় দিয়াচোন বহ মানে এতিয়া ঘৰৰ এ মানে ল'ৰা ছোৱালী হ'লে আৰু বহুখিনি। ঘৰত দায়িত্ব আমাৰ ওপৰতে আহি পৰে। টো মানে কৰিব লাগে দিয়াচোন আমি যিমান পাৰোঁ।
হয় -হয়- আৰু বিশেষকে তোমাৰ আচলতে পইচা পাতিৰ অকণ কথা আছে মানে এতিয়া। ধৰি লোৱা মানে মই না বুলি নকয় বাৰু ঘৰত কিন্তু। মানে আচল কথাটো হৈ গ'ল যে এতিয়া পইচা লগোৱাৰ পিছত যদি মানে ভগৱানে নকৰক কিন্তু সেইখিনি পইচ যদি তোমাৰ। মানে কেনেবাকে যদি লোকচান হৈ যায় তেতিয়া আৰু মানে। আমাৰ মানে সিমান কণ আৰু সামৰ্থয় নাই যে মানে আগত দ্বিতীয়াৰ উঠিব পাৰম নিশ্চয় আৰু তুমি নিশ্চয় বুজি পাই চাই চাগে আৰু।
অঁ- অঁ -ঠিকেই বুজি পাইছোঁ বুজি পাইছোঁ।
উম সেইটোয়ও কথা পিছে তোমাৰ ভাবে ঘৰত মানে সমৰ। কৰে নে তুমি মানে যি কথা ভাবিছা তোমাৰ কিবা কয় নেকি ঘৰত।
নাই। এই একো নকয় সেনেকৈ মানে মিলাব পাৰিলেতো মানে কৰিবই বা মানে যিমানখিনি পাৰে মোক। মানে উৎসাহিত কৰি তোলে মানে যোনটো মই কৰিব বিচাৰো মানে এনেকুৱা নিজৰ জীৱন তো মই ভাবো যদি পিছলৈ এনেকুৱা কৰি থাকে আৰু মই মানে নি নিজৰ যিটো ভাবি আছোঁ ইমান দিনে সৰুৰে পৰা সেই কামটো কৰিব পাৰিম চাগে।
হয়-হয় নিশ্চয় পাৰিবা, নিশ্চয় পাৰিবা। বাকী তোমাৰ এনে ঘৰত আৰু মানে কোন কোন আছে? তুমি অকলশৰীয়া নে?
নাই নাই মোৰ ঘৰত উম মানে মা দেউতা আছে আৰু দাদা বৌও আছে। আৰু মই মানে মই সৰু ক'ব গ'লে।
অ দাদা মানে নিজৰ দাদা ন?
অ অ নিজৰ।
অ-অ-অ গম পাইছো। দাদা কিবা কৰে নে মানে এনে এনে কিবা তেনেকে মানে ব্যৱসায় বাণিজ্য কৰে চাগে নেকি?
সি নিজৰ মানে কৰে দিয়াচোন কিন্তু মানে সি মানে মোৰ নিজৰ এতিয়া ব্যৱসায় কৰিবলৈ মন আছে সি এনেকুৱা ব্যৱসায় বাণিজ্য নকৰে সিয়াৰ জব আছে।
অ অ বুজিছো-বুজিছো মোৰো তেনেকে তোমাৰ দুজনী ভণ্টি আছে তোমাৰ মানে তোমাৰ এজনী তোমাৰ তেনেকে হেৰি তোমাৰ এই চতুৰ্থ ষাত্মশিকত পঢ়ি আছে আৰু এজন আমাৰ দ্বিতীয় ষান্মাশিকত পঢ়ি আছে।
অ হয় নেকি তুমিয়ে ডাঙৰ ন তেতিয়াহ'লে?
হয় হয় মই ডাঙৰ হয়। সেই মানে অকন তোমাক ক'লোৱেই যে দায়িত্বও বহুত মানে সেইকাৰণে এতিয়া যি টি মানে ইচ্ছা অনুসৰি কৰিব নোৱাৰো। পিছে চোৱা যাওক আৰু কি হয় মানে ভৱিষ্যতে ক'ব নোৱাৰোচোন এতিয়া মই কিবা এটা ভাবি আছো কিবা এটা তেনেকুৱা নিচিনা হয় ন?
অ অ ঠিকে কৈছা দিয়াচোন এতিয়া যিহেতু দুজনীকৈ ভণ্টী আছে তোমাৰ বহুখিনি দায়িত্ব আছে দিয়াচোন তেওঁলোকক পঢ়োৱা বা আ মানে ডাঙৰ হিচাপে বহুত দায়িত্ব আছে।
হয় হয় ঠিকে কৈছে। পিছে তোমাৰ এনেই তাত বতাহ-চতাহ দি আছে নে? ইয়াত অকন মই আহিব যেন লাগি আছে বতাহ দি আছে বহুত বেছি।
নাই আমাৰ ইফালে একো বতাহ সেনেকুৱা নাই মানে গোটেই দিনটো যেনেকুৱা গৰম এতিয়াও মানে গৰমটো কমাই নাই ৰাতি হ'লেও।
অ অ লৈছো লৈছো। বাকী এনে তোমাৰ ধৰি লোৱা মানে এনে তুমি বৰষুণ দিলে তুমি এনে ভাল পোৱা নে? নে বেয়া পোৱা তুমি?
নাই মই বহুত ভাল পাওঁ বৰষুণ দিলে। মই আচলতে বৰষুণ দেখিলে মই পাগল হৈ যাওঁ মই বৰষুণত ভিজিবও খুজি থাকোঁ, কিন্তু মোৰ আচলতে অকণমান ভিজিলে বা অকণমান এনেকুৱা ঠাণ্ডা সেই গাত লাগিলে মোৰ বেমাৰ হৈ যায় তো ঘৰম সেইকাৰণে মাহঁতে নিদিয়ে কিন্তু ত মানে মই বৰষুণো আচলতে বহুত ভাল পাওঁ বা বৰষুণত এনেকুৱা ভিজিও বহুত ভাল পাওঁ।
বুজিছো বুজিছো ম-ম-মইও আচলতে বহুত বেছি ভাল পাওঁ বৰষুণ দিলে আচলতে কিন্তু ভাল পাওঁ মানে কি ইতিয়া নেৰা নেপেৰাকে বৰষুণ দিছিলে মানে বেয়া পাওঁ গে। ত তেনেকে ধৰি লও কিন কিন বৰষুণ দি থাকিলে ভাল পাওঁ। অ এতিয়া তি বৰষুণত তি তি বেছ ভাল লাগে আৰু। বিশেষকে খেতিপথাৰত গ'লে মানে বৰষুণে তিতি ভাল লাগে আৰু।
অ সেইটোৱেই আৰু এতিয়া মানে বৰষুণ বেছিকৈ দি থাকিলে বোকা-চোকাও হয় দিয়াচোন বহুত বা আমাৰ ইটা গুৱাহাটীততো জানাই কিমান মানে বানপানীয়েই বেছি হৈ যায়, অকণমান বৰষুণ দিবই নাপায় পায়। বানপানীৰে গোটেই মানে সেই হৈ যায়।
হয়, হয়, ঠিকে কৈছে বহুত বেছি সমস্যা আছে, বাকী ঠিকে আছে দিয়ক ভাল লাগিল কথা পাতি, আকৌ এদিন আমি ফোন কৰিম।
অ', ঠিক আছে দিয়া আজি ৰাখিছোঁ।
হয়।